অ
এ এনেই আছো তুমি
ময়ো আছোৱে নে দে
ভাত হ'ল খবৰ ঠিক ঠাক আৰু তোমাৰ কোৱা
মোৰো চলি আছো আৰু এতিয়া ভাত পানী
তোমাৰ
অ আমাৰ এটাইম খালো এতিয়া আৰু বনাই আছে
গৰমত কি খাবা কোৱা
সেইটো হয় বা গৰম দেখিছে নহয় ন
এ বাপৰে বা বেলেগ গৰম মাৰিছে
এতি হঠাৎ বৰষুণ হঠৎ গৰমে বেমাৰ হব মানুহ গম পাইছেনে
বেমাৰতো হৈছে বহুতৰ জ্বৰ চৰ হৈছে
অ এতিয়া উম বৰষুণ দিছে দিছে কালি বৰষুণ দিছে বা অ গম পাও এতিয়া আকৌ এতিয়া দেখিছই দেখোন ৰদ দেখিছ ন কি কাৰা ৰদ
অ আকৌ আজি আকৌ বতাহ অকণ মাৰিছে কিন্তু দেই ইমান এটা প্ৰব্লেম নাই দিয়া আজি
অ হলেও আছে টিক টিকে গৰমডাল
অ বাৰু আছে বাৰু হ'লেও মানে আজি ইমান তাত হেৰি নাই কিন্তু মানে গহি গগুপিয়াতটো আছে
অ হেৰি তো কথা এটাৰ কাৰণে ফোন কৰিলো
কোৱা
তোৰ বোল খবৰ খাতি তাকে লওঁ তাৰপিছত এইটো যে জব চবত এপ্লাই কৰিছ নাই পঢ়া চৰা কৰিলেই কমপ্লিট
কৰাত কৰিছো মানে এতিয়ালৈকে চিট পোৱা নাই ক'তো মানে হেৰি হোৱা নাই
অ ভেকেঞ্চি বিলাক ওলাই আছে দেখিছো দেখোন এপ্লাই কৰ এতিয়া
এপ্লাই কৰিবলৈ মানে কৰাত কৰিছো কিন্তু মানে তেনেকে কোনো কতো মানে চিট তিত খালী নাই তোমাৰ কিবা আছে নেকি এনেকে চিনাকি বা বা নিজেও যদি কৰা
কাবিলাক পেলাই আছো প্ৰাইভেটত গভমেণ্ট জবৰ ফে অ এইবিলাক পেলাই আছোঁ নাই কামি নাই বুজিছ
সেইকাৰণে বোলে পোৱা নাই বোলে
অ সেইকাৰণে এতিয়া ধৰ লাইফডালো চেলেঞ্জিং হৈ গৈছে নহয় কি ক বহুত চেলেঞ্জিং এতিয়া কেৰিয়াৰ কথা ভাবিব লাগিব অ তেতিয়া পিছত ধৰ দুদিন মানৰ পিছত নিজৰ মা দেউতাক চাব লাগিবতো এতিয়া
সেইটো এতিয়া যদি নিজে পইচা নঘটো
অঁ এতিয়াই ঘটিব লাগিব বুজিছ নাই, তাকে তাকে ভাবিছো এটা বিজ বিজনেযে ষ্টাৰ্ট কৰো ব কৰিবি নেকি
অঁ কেনেকুৱা বিজনেছ এতিয়া?
এতিয়া ধৰ চাব গ'লে ফুড বিজনেছ এতিয়া বেছি চলি আছে কলেজ চলেজবিলাকৰ ওচৰত ধৰ পি জিৰ ওচৰত তেনেকুৱা ধৰ। ষ্টল বিলাক যে, অঁ সেইকাৰণে কৈ আছো, কৰিবি নেকি তই?
হিচাপে কৰো দুটাই মিলি
অঁ পাৰ্টনাৰশ্বিপ হিচাপে কৰোঁ আমি ধৰ কিমান খৰচা হ'ব তোৰ ধৰ ফৰ্টি থাউজেণ্ড মান হ'ব ধৰ খৰচা যিটো হয়।
একো নাই যদি তোমাৰ যদি কামটো যদি ভাল চলে যদি লচ নহয় যদি ভালকে চলি থাকে তেনে তেতিয়া মানে পইচা দিব পাৰি সেইটোয়ে আৰু মানে এনেকুৱা জেগাত দিব লাগিব ভাল জেগাতে দিব লাগিব অঁ তেনেকুৱা যেগা মানে টাউনীয়া।
অ মই আচালি চাই আছো বাৰু জেগাবিলাক বিচাৰি আছো মানে সেইকাৰণে ভাবিলো তাত পাৰ্টনাৰ এটা বিচাৰ লাগে। পাৰ্টনাৰটো সেইকাৰণে তোকে চিনি পাওঁ যে, তোকে কৈছো।
ভালে কল কলা দিয়া মইনো
অ সেইটোৱেটো ঘৰত কিমান দিন খাবি এতিয়া মা এতিয়া ধৰ নিজৰ বেয়া লাগে ন মা হত দেৱতা হত পইচা সুধিবলৈ ধৰ। হয় নাই? অঁ তাকে ভাবিছো ফুড বিজনেচটো ষ্টাৰ্ট দি বুজছ, কি দিম বুলি ভাবিছো এতিয়া?
এতিয়াতো গৰম তোমাৰ ৰাতিপুৱা সময়ত কেনেকুৱা এতিয়া আইচ ক্ৰীম বা কিবা
অ কল্ড ড্ৰিংক চল্ড্ৰিংক দিব পাৰি ন অ আকৌ সন্ধিয়া সময়ত আমি ধৰ পিজ্জা এনে বাৰ্গাৰ চাৰ্গাৰ বনাই দিব পাৰি ন, কি কও?
তুমি অ ভাল ভাল জেগাত মানে এনেকুৱা ভিৰ জেগাত যাম ৰাতি হলে তোমাৰ পিজি চিজি যিবা এনেকুৱা হেৰী
অ সেইবিলাক ষ্টল দুখন দুখন ষ্টল দিব লাগিব তেনেহলে মানে চাহ এতিয়া আমি এখন স্তলতে চাই থাকো কলেজৰওচৰ দি চা মই জেগটো চাই থৈ আহিছো তাৰ ওচৰত দি চাও ষ্টলটো যদি ষ্টলটো চলি যায় তেতিয়া আৰু এটা ষ্টল খুলি দিম কি ক ইনভ কৰি
অ পাৰি পাৰি দুটা ষ্টল এটা ঠাণ্ড এটাত তোমাৰ ফাৰ্ষ্ট ফুতৰ তেনেকুৱা ঠিকে আছে অ পাৰ্টনাৰশ্বিপ তেনেকে কৰিব লাগিব
গেলো
অ হ'ব পাৰি আহ ৰাতিটো
অ অ কচোন বাৰু
তোমাৰ অ ৰাতিপুৱাতো হেৰি ৰাতিপুৱাৰ পৰা আবেলিলৈকে মানে ছয়টা মানলৈকে মই থাকি দিম বাকী
অ অ অ হ'ব হ'ব নালাগে তই চত ৰাতিপুৱাবা থাকিব নালাগে ৰাতিপুৱা ধৰ নট তাৰমান পথৰটই
সেইটোৱে তেনেকুৱা নাই নাই তোমাৰ এই দুপৰীয়া সময়কণত ভিৰটো বেছি হয় আৰু যেতিয়া মানে ছেল টো বেছি হয়
অ অ তেন্তে গৰম হব ন ঠিকে কৈছ বাৰু এইটো তাকে তেন্তে অ যে মই ফ'ৰ পৰা গুচি যাম ফৰ পৰা টেইনলৈকে বহি দি ত বাকীতো বহি দিবি হ'ব দিনৰ ভাগতো কাৰণ এতিয়া ৰাতিটো তোকো আহিব নোৱাৰিবি ন
সেইটোয়েটো ৰাতিতো মাৰিব নোৱাৰিম নহয় তেনেক পাৰি বাৰু আৰু বেলেক কি ল'বা নেকিনে নোলোৱা মানে আমি দুটাই ঠিক আছে
নালাগে আমি দুটাই এতিয়া মানে ধৰ প্ৰথমে চাই লওঁ যদি চলি বেছি চলি যায় তেতিয়া ধৰ হেৰি কোৰকা ৰাখি ল'ব পাৰি
তোমাৰ আমাৰ ষ্টল অ মানে আমাৰ ষ্টলটো এনেকুৱা জেগাত দ য'ত মানে ভিৰ ভাৰ জেগা মানে কলেজ চলেজ তেনেকুৱা
জেগটো চাই আহিছোঁ মই বাৰু
আৰু জল্দি ছুটি হয় ন আৰু স্কুল চ দিলেও ভাল মানে
অ স্কুলৰ ওচৰত অ অ সেইটো স্কুলৰ ওচৰত মানেটো এতিয়া স্কুলৰ ওচৰত কি জান মানে স্কুলৰ ওচৰত দিলে ধৰ তোৰ স্কুলৰ অ ব্ৰেক টাইমতো ওলাব নিদিব ধৰ ছুটি টাইমতে পাব তেনেকুৱা মানে এটা টাইমে পাম বুজিলি এতিয়া আৰু ধৰ এতিয়া কলেজত হলে ধৰ এনিটাইম পাম ন কলেজৰ ওলাইে থাকে আপ ডাউন কৰিয়ে থাকে সেইকাৰণে সেইকাৰণে মানে কলেজৰ দিয়াটোৱেই ভাবিছো বুজিছ হেল্ল' হেল্ল' নৃত্য বেয়া বলা ত হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ এইটোৰ নেটটো বেয়া দিছিলে
অঁ অলপ এই নেটৱৰ্ক কণ প্ৰব্লেম দি আছে
হেৰি তেনেকে মানে কলেজৰওচৰ তলে তো এতিয়া চলি আহিব পাৰিম বুজিছ নাই কলেজৰ ওৰত তিনি টাইম থাকিব ন পোৱালিবিলাক আৰু স্কুলৰ লে ধৰ এটা টাইমে পাম প্ৰফিটটো কম হ'ব মানে চ থকে
তেনে তোমাৰ কলেজৰ ওচৰত দিম আৰু ৰাতি হ'লে তোমাৰ কেনেকুৱা অকণ টাউনীয়া দিয়ে তাৰপিচত মানুহ জন, -
মানে ঘূৰাই ফুৰিব নোৱাৰো, এতিয়া বস্তুটো স্থলতোতো -স্থলতে থাকিব ন',। ৰাতি ধৰ এতিয়া কলেজৰ ওচৰত আহিব ন পি জি পোৱালি বিলাক হিহতে ফাষ্ট ফুড এনো খাই থাকে, উম কচোন বাৰু অ অ অ গম পাইছো ঠিক কথা কৈছ ভেনখনত যে যে চলিকে যেছে ন
অ', সেইখনত- সেইখনৰ যদি নিও আমাৰ চোৱা এতিয়া আমি য'ত -ত' ত দি', - দিব গৈ পেলাই দিবগৈ,
অ ', সেইটো হয়। সেইটো কাৰণে আকৌ ইনভেষ্ট কৰিব লাগিব ন', ভেন লাগিব এখন তোৰ
একো নাই, যিমান -পইচা যাওক বাৰু যদি আমাৰ যদি প্ৰফিট আছে সেইটোত যদি, ভাল প্ৰফিট আছে
সেইটোত মানে ধৰ কি জান,, মানে সেইটোত প্ৰফিটটো কম হব কিয় কাৰণ কৈছো কাৰণ তাৰ এতিয়া মেচিনতটো লাগিব তোৰ কল্ড ড্ৰিংকৰ মেচিনটো ফ্লেভাৰ মেচিনটো লাগিব আকতোৰ ভেন লাগিব ভেনত, প্লাচটোৰ এইটো যে', তেলৰ পইচাটো লাগিব। সেই ধৰ বাঢ়ি যাব বুজিছ? খৰচাটো ফাৰ্ষ্ট আমি ষ্টলটিকে খুলি লও বুজিছ, পাৰ্মানেণ্ট ষ্টল টাইপৰ এটা খুলিলো, তাৰ পিছত
ভাবি পাও ন', -
অ', ভাবিম বাৰু লাহ- লাহে ভাবিব। এতিয়া পৰাই ভাবিব লাগিব এতিয়া কেতিয়া ভাবো, বিয়াৰ হয় নাই? এবাৰ যদি চলি গ'ল, চা আমি এতিয়া পা কনস্টেন্টলি লাগি গলে আমাৰ কৰি থাকিব বছ ৰেপিডলি কৰি থাকিব লাগিব কাম বিলাক আমি এতিয়া ধৰ আজি কৰিছো এমাহ, - কৰিছোঁ পিছত বন্ধ কৰিলো তেনেকে নহব মানে এবছৰ, দুবছৰ, তিনি বছৰ ধৰা, মানে ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰিলে হ'ব আও ধ, অ তেনেকে চেঞ্জ চেইঞ্জ কৰি থিব পাৰিম বুজিছ আমি। এতিয়া ধৰ আমি ধৰ গৰম দিন দি আছো ন গৰম দিন আমি ধৰ এতিয়া ঠাণ্ডা-চাণ্ডাবিলাক দিলোঁ যে ঠাণ্ডা দিন আহি যোৱা লৈকে আমি ৰাতিপুৱা ৰাতিপুৱা কষ্ট- ফিছা দিম কফি আৰু চাহ চাহ দিব পাৰিম, কফি চাহ পেটিচ চেটিচ এইবিলাক ৰাখি দিম হয় নাই স্কুলৰ পোৱালিবিলাক এনেও খাবই হি কলেজৰ পোৱালি বিলাক চৰি স্কুলহে অ অ সেয়াও দিব পাৰিম সেইবিলাকো যাব
অহ', বেছিভাগ তোমাৰ ম'ম' আৰু ফুচকাটো বেছি চেল হৈ কিন্তু দেই, ভিতৰত
অহ, এই ফুচকাটো বাৰু নালাগে। ফুচকাটো প্ৰ'ব্লেম বহুত হ'ব মানে
গৰমত সেইটো হয় বাৰু গৰমটো নাখাব নহয় সেইটোৱে সেইটোৱে কৰা ভাল বাকী কেতিয়াবা ষ্টাৰ্ট কৰা হ'ব এইটো-
ষ্টাৰ্ট এতিয়া চাইছো মই জেগাটো চাই লৈছো টো আকৌ ষ্ট'ল এটাৰ কাৰণে মা থা মাৰিব লাগিব এতিয়া মই ধৰ এইবিলাক
ষ্ট'ল বাৰু এনেকুৱা চিনাকি আছে মোৰ যদি কথা পাতিব লাগিব মই পাতি দিব পাৰিম মানে তেনেকৈ ভাল নহয়, মানে পইচা দিব লাগিব
অ', অ', গম পাইছো হয়, এইটোতো পইচা দিবই লাগিব সেইটো আমি হিচাপ চিচাপ বিলাক মিলাই লওঁ ভালকে কথা চথা পাব লাগিব বুজিছ হিচাপ চিচাপ বিলাক মিলাই লওঁ, এ কিমান ক'ত খৰচ তাপৰি ইনভেষ্টটো চাই লওঁ তাৰপিছত আমি খুলি দিম আৰু বুজিছ নেক্স মান্থৰ পৰা ষ্টাৰ্ট আপটো দিওঁ বুলি ভাবিছো মই
নেক্স মানৰ পৰাই ষ্টাৰ্ট কৰিম চোৱা এতিয়াতো একো নায়েই ন ঘৰত আৰু কিমান বহি থাকিবা অ', ঘৰ মা দেউতাহতে কিমান দি থাকিব নিজেও কিবা এটা ইনভেষ্ট কৰিব লাগিব
অ', সেইটোকে ইনভেষ্ট কৰো বুজিছো কাৰণ চা এয়া ইমানখিনি যেতিয়া পঢ়িলি কৰিলি এতিয়া জবটো এপলাই কৰিছো জবটো লাকৰ ওপৰত কথা এইটো পাওঁ নাপাওঁ এইটো বেলেগ কথা পিছৰ কথা পালেতো ভালেই নাপালেতো একেই সেইকাৰণে ভাবিছোঁ বিজনেছ লাইনতে আহো আৰু বুই ছ
আৰু তো এনেও বায়'ডাটা দিয়ায়ে আছ
অ', এ প্ৰাইভেটত মানে এতিয়া ধৰ লোকৰ তলত কাম কৰাতকে নিজে ধৰ নিজ নিজে মালিক হোৱাটোয়ে ভাল।
সেইটোৱে, সেইটোৱে নিজেও কিবা এটা ইনভেষ্ট কৰি থম তেতিয়া মানে কি লোকৰ তলত সেইটোৱে নিজৰ মৰ্জি কিবা এটা কৰিব পাৰিম নহ, লোকৰ সেই চলি থকাতকে
কাইলৈ মন নাই যোৱা নাযাওঁ তেনেকুৱা টাইপৰ হ'ব ধৰ বাট মানে ধৰ বেলেগৰ তাত কাম কৰিলে ধৰ দচ
সেইটো হয়, বাৰু কথাটো নিজে এটা ষ্টাৰ্ট কৰাই ভাল। নেক্স মান্থৰ পৰা কৰো মানে পইচা কেইটা গোটাব লাগিব প্ৰথম বস্তু চস্তু কিনিব
অ', পইচা ছইচা গোটা মই ভাবিছো মানে পইচা ছইচা গোটা আৰু এতিয়ায়ে পায়
এতিয়া তিনি হাজাৰকে, চাৰি হাজাৰকে লগাই দিওঁ প্ৰথম
অ', এইমাহৰ পৰা গোটাই লওঁ নহ'লে আমি কাম এটা কৰিম লোন এটা লৈ ল'ম চাগে মই বুইছ লোনটো মাৰি দিম লোন তাকে লৈ লম। অ', বিজনেছ লোন পাম নহয় য পাওঁ তাত মই এপ্লাই কৰিম যদি পওঁটো আমি পইচা দিব নালাগে সেই বিজনে আমাৰ দি থাকিম কোনেও এক টকা দিব লাগে তোৰ দিব ন লাগে মোৰ দিব নালাগে আৰু যদি বিজনেছ লোনটো নাপালো অ যদি নাপালো তে নাপ পালোতো বেলেগ কথা বাৰু যদি পালোঁ সেই তেতিয়া আমি তৌ দিব লাগে মোৰ দিব লাগে ধুনাকে আমি চলাই দিম আৰু যদি নাপালো ধৰ নিজৰ নিজৰ পাৰ্চনেল লোন ল'ব লাগিব আৰু ধ তেতিয়া
হ'ব তেতিয়া পাইছেনে লৈ তেতিয়া পইচা হ'ব তেতিয়াও মাৰি মানে লাহে
অ লাহে লাহে মাৰি থাকিব পাৰিম আমি ধৰি প্ৰফিটটো দিয়ে মাৰি থাকিম বাৰু
সেইটোয়ে আৰু তোমাৰ কি বুলি কয় এতিয়াতো চাবাচোন কিয় বেছি গৰমত মই যে গলাটো নিচিনা যে কিবা অকণ হাইস্কিন টাইপ
অ অ অ গম পাইছো অ গম পাইছো কিবা খাট্টা মিঠা বুলি কয় নেকি এনেকে কিবা আছিলে অ অ গমাই সেইটো গ্লাছত যে দি আছে ৱটাৰ গলছত
অ ওৱান টাইম গ্লাছত দিয়ে যে সেইটো বেছি চলি আছে এতিয়া মানে সেইটো দিলান প্ৰফিটটো অলপ বাঢ়িব যি দেখি
অ সেইটোও ৰাখি দিম কি আছে ন সেইটোতো এনেকে আইচ আইচ আনিব লাগিব আইচটো মাৰি দিলে হ'ল হয় নাই সেইটো ভাল কথা কৈছো বাৰু দেই অ উম সেইটোটো মানে লাহে লাহে গোটাই দিম বুজিছ মানে চব একেবাৰে হেৰি গোটাই দিম তাৰপিছত চলাই দেখাই আৰু
আৰু এটা শুনা বন ক নথওঁ বুজিচা প্ৰথম মানে কাষ্টমাৰ আহি যায় দিম নহ'লে মানে পিছত গৰমত বস্তুত বেয়া হৈছে ন ত মানেজ প যে ক
মানে তই কোৱাটো যোনটো কলা কথা কলি যে গোলা গোলা সেইটো মানে ধৰ এখন পিছত পৰিম বুজিছ
নহয় হেৰি বিহল যাব সেইটো বনাই এৰিলে নাই চলে মই তোমাৰ বহুত জোগাত দেখিছো ন গৰমত বেছি আইচ ক্ৰীম ৈেছি সেইটোৱে খ বাৰু
অ সেইটো হয় বাৰু এইটো ধ পাৰ পিছ টুৱেণ্টিানকে প ুৱটি টুৱেি ফাইভ
অ হ'ব তোমাৰ ভালকে বনালে তোমাৰ যদি মানুহে যদি খাই ভাল পায় তেতিয়া আমাৰ স্তৰখনৰ নাম ন তাত ধুনীয়া ধুনীয়া বনাই মানুহ বেছি আহিব তেনে কৰো নক্ মৰ ঠিক আ দিয়া ঠিক আছে